হেল্ল' অ', অ' পাইছোঁ। ভালে, তোমাৰ?
মোৰ ভাল ভাল।
অ' মই এনেই বহি আছিলোঁ, ফোন চাইছিলোঁ।
আচ্ছা, কি চাইছা ফোনত?
ফোন এনে মইতো বাছ কাম কৰি আছিলোঁ।
আচ্ছা, হয় নেকি?
অ'।
ভাল ভাল, ফোন চাব লাগে, বেছিকৈও নাচাবা কিন্তু চকুৰ বেমাৰ হয়।
অ' সেইটোয়ে মোৰতো হৈছেই লাহে লাহে, কম দেখা হৈছোঁ।
উ, ফোন যিমান চোৱাটো যিমান ভাল মানে তাৰ হেৰিও বহুত আছে। অপকাৰিতাও বহুত আছে। বেছিকে ফোন চাই থাকিলে মানে তোমাৰ তাত যোনটো মানে বেয়া ৰেজবিলাক ওলাই ন' আলট্ৰাবাইডে টেছবিলাক ওলাই, আলট্ৰাভাইডেড ট্ৰেছবিলকৰপৰা তোমাৰ চকু খাম ক্ষতি হয় মানে, বুজিছা?
অ'। ফোন বেছিকে নাচাবা। অ'।
বাকী কি চলি আছে এইকেইদিন?
বাকী মোৰতো এইকেইদিন ডান্সৰ ৱৰ্কশ্বপ চলি আছে। অ' মানে একজাম আহি আছে যে। হা?
অকে অ'কে, অ'কে। ডান্স মানে কি ডান্স শিকি আছা তুমি?
মইতো সত্ৰীয়া শিকি আছোঁ, অ'।
ভাল ভাল। আমাৰ ফ'ক ডান্স হয়।
উম। ফোক, অ' পৰে চাগে।
অ'। অসমৰ নিজৰ কিবা এটা হেৰি হয় আৰু মানে হেৰিটেজ।
ঐতিহ্যপূৰ্ণ মানে আমাৰ বস্তু হয়, সেই সেইবিলাক লৈয়ে আমি গৌৰৱ কৰোঁ মানে। আজি এ মহাপুৰুষ শংকৰদেৱ জনাই মানে এইবোৰ আমাক দি থৈ গৈছিল ন'। নৃত্য, গীত, বৰগীত এইবিলাক কলা। এইবিলাক আমাক দি থৈ গৈছিল ত' এইবোৰ লৈয়ে আমি মানে ফিল কৰিব লাগে, গৌৰৱ গৌৰমিত কৰি ফিল কৰিব লাগে মানে।
উম।
বাকী ঘৰত?
বাকী ঘৰত মাহঁতে? আছে চবে এনেকুৱাই। তোমালোকৰ?
আছে আছে, ভালে।
অ'। ভাত পানী খালা নাই? খালোঁ খালোঁ, তুমি খালা?
নাই খোৱা ৰ'বা, এই বনামহে এতিয়া।
অ' ঘৰতে আছা?
ঘৰতে ঘৰতে বনামহে, ভাবিছোঁ কি বনাও তাকে আজি। চাওঁ মানে বজাৰে কৰিব যাব লাগে, বজাৰখন দূৰ নহয় আমাৰ ইয়াৰপৰা। বহুত।
অ'।
উম, সেইটোৱে আৰু।
উম, কি বনাবা এনে?
আজি আজি চাওঁ ৰ'বাচোন মাংস আনো নে কি আনো না মা ছে আনো। বজাৰ যিহে দূৰ আকৌ বৰষুণ দিওঁ দিওঁ কৰি আছে বতৰটো ভাল নহয় মানে। বৰষুণ দি দিলে দিগদাৰ হৈ যাব ন উম, তাতেও বৰষুণ দিব নেকি?
অঁ এনেকুৱা ক'লা কৰি আনিছে যোৱাকালি দিছিলে।
আমাৰ বৰষুণ দিছে দিছে দিছে বহুত জোৰে বৰষুণ দিছে একদম মা নে ধুমুহা বতাহে ক'ব
আমাৰ ইমান তেনেকে নহয় বাৰু।
উম, আচ্ছা। কোনোবা আহিছে নি ঘৰত? টং টং টং টং শব্দ শুনি আছোঁ। কোনোবা আহিছে নেকি?
নহয় মায়ে এইটো শাল বৈ আছে।
অ' আচ্ছা আচ্ছা হাল বৈ আছে ন, তুমি জানা নাই হাল ব'ব?
অ মই জানো মানে মই শিকিছোঁ ফুল উঠাব পাৰোঁ এনেকুৱা মেচিনত কিন্তু মই অঁ এলাহ লাগে কৰিব।
উম। আচ্ছা, শিকি ল'বা ভাল হয়।
অ সেইটো বাৰু পাৰো ইমান তেনেকৈ মানে হেৰি এক্সপাৰ্ট নহয় কিন্তু পাৰোঁ আৰু
অঁ এইবিলাক শিকি থোৱাটো ভাল ন।
উম।
উম উম, বাকী? কি বনাব কি জানা এনে? মই মইটো একো নাজানো এনেকুৱা আছো আৰু কিবা এটা হেৰি তোমাৰ লিখা কথা ভাবি আছোঁ।
অঁ অঁ
উম ৰ'বা দেই মোৰ এইটোত হেৰিটো কাম নকৰে অঁ লাউডস্পকাৰটো কাম নকৰে।
অঁ নাই নেকি।
অ'
অ' উম উম।
আছো মানে হেৰি লিখি আছো অলপ লিখা লিখি কাম চলি আছে। তাৰপিছতে ফুৰিব যাম বুলি ভাবি আছো কি কৰো প্লানিং চলি আছে। ক'ত যাওঁ জানো অৰুণাচলে যাওঁ অৰুণাচলতো এতিয়া মানে তোমাৰ হেৰি হৈ আছে ন গোটেই লেণ্ডশ্লাইড হৈ আছে, বৰষুণ দি আছে গোটেই ৰাস্তা ঘাট ভাঙি। পাথৰ চাথৰ বাগৰি গোটেই চব বেয়া অঁ।
এইকেইদিনটো পুৰা মিজোৰামটো পুৰা ট্ৰেণ্ডিং হৈ আছে।
কিহত অ' মিজোৰাম গৈছে মানুহে ভালটো ধুনীয়া, আইজল চিটিখন বহুত ধুনীয়া আইজল চিটি তোমাৰ, এতিয়া ট্ৰেন্দিংতে আৰু নৰ্থ ইষ্টৰ আৰু নতুন নতুনকে হৈছে যে বস্তুটো ৰিচেণ্টলি তোমাৰ ৰেলো কানেক্ট হ'লে। চাৰিটাং লৈকে তুমি যাব পাৰা চাৰিটাঙৰ পৰা তুমি হেৰি পাই যাবা মানে। তুমি কেনেকে যাব লাগে কি জানাই চোন চিষ্টেমটো।
নাজানো মোৰ-মোৰ ক্লাছমেট গৈছিলে কেইদিনমান আগত।
আচ্ছা! মানে ফাৰ্ষ্টটো তুমি ট্ৰেইনৰ হেৰি বুক কৰিলা? বুক কৰি আহ হেৰি লৈ কে তোমাৰ আহ মিজোৰামৰ চাইৰাং ৰাজ ষ্টেচন নেকি মেবি অঁ তালৈকে? ত তাৰলৈকে তুমি ট্ৰেইনত হেৰি কৰিলা তাৰ আগতে কিন্তু যোৱাৰ আগতে তুমি আই এল পিক লৈ লব লাগিব। অ-অ, আইএলপি পাৰ্মিট আৰু ইনাৰ লাইন পাৰ্মিট তুমি লৈ ল'ব লাগিব। ইনাৰ লাইন পাৰ্মিট লৈ লোৱাৰ পিছত মানে তাত গৈ-গৈ বনালে মানে আকৌ কি হয় টাইম বহুত নষ্ট হৈ যায়। ত ইয়াতে মানে বনাই মেলি অনলাইন তুমি ধুনীয়া বনাব পাৰিবা। আই থিং হেৰি লয় নেকি? তোমাৰ চাৰিশ টকা মান লয়। চাৰিশ টকা মান ললে তুমি বনাই মেলি গ'লা তাত মানে হেৰি হৈ যাব হেচেল ফ্ৰী হৈ যাব। তাত মানে বহুত ভিৰ হয়তো মানুহ বহুত যায় আজিকালি তাকো অকল মানে অসমৰ বুলিয়ে নহয় নৰ্থ ইষ্টৰ বুলিয়ে নহয় মানে ভাৰতৰ সব জেগাৰ পৰা আহে মানে আহি মানে তাত বহুত বহুতে মানে নাজানে কি হয় কি নহয় চিষ্টেমবোৰ? ত তাত ভিৰ কৰে গে মানে। চ তুমি বেটাৰ মানে ইয়াতে বনোৱা ইয়াতে বনাই মেলি তুমি যোৱা তাত গৈ আৰু লাইন পাতিব নালাগে আৰু তাত মানে। এই যিকোনো ফৰেন কানট্ৰিবোৰত এ ভিজা হেৰি নিচিনা নহয় জানো? ইমিগজেছনৰ প্ৰচেছ যেনেকে হয় মানে তেনেকুৱা টাইপ আৰু মানে। ইমিগ কাইণ্ট অফ তেনেকুৱাই মানে বস্তুটো। ত গ'লা ধুনীয়া গৈ চাই লাং ষ্টেচনত তাতে গৈ তুমি তাতে হেৰিও পাই যাবা আহ কমিউনিকেট কৰাৰ কাৰণে আইজেললৈকে যাব কাৰণে তুমি হেৰি পাই যাবা। উম! টেক্সি-চেক্সি বা তেনেকুৱা কেব, কিবা প্ৰাইভেট কেব কিবা পাই যাবা তেনেকে। ত' সেই লৈ তুমি ডাইৰেক্ট আইজল আইজলত গৈ তুমি হোমষ্টে' লৈ ল'লা ধুনীয়াকে। হোমষ্টে লৈ তাত বহুত চাবলগীয়া বহুত ধুনীয়া-ধুনীয়া আছে।
ভাল।
উম! ধুনীয়া-ধুনীয়া। বহুত ধুনীয়াকে ফুল-চুল দি বহুত ধুনীয়াকে সজায় ন সিহঁতি আৰু ইহঁতৰ নতুন-নতুন খুলিছে যে এতিয়া সিহঁতৰ হেৰি কথা আছে, এটা মান-সন্মনৰ ক কথা আছেটো সেইকাৰণে সিহঁতে মানে হেৰি কৰে, উম ধুনীয়াকে মানে চাৰ্ভিচ দি আছে ধুনীয়াকে এতিয়া। ত' সেনেকে গৈ মেলি তাত তুমি ফুৰিলা ছয়দিন, সাতদিন থাকি দিলা। গোটেই জেগা কভাৰ কৰিবৰ কাৰণে সিমানখিনি টাইম তুমি থাকিবই লাগিব।
উম।
ত সিমানখিনি টাইম যদি থাকা, থাকি খুৰা তাত কিবা কেফে খন আছিলে মই নামটো পাহৰিলোঁ সেইখনৰ পৰা গোটেই আহ অঁ! বহুত ধুনীয়া অঁ।
অঁ।
ৰাতিও তুমি যাব পৰা মানে বেষ্ট হয় কি তোমাৰ ইভিনিং যদি যোৱা তুমি মানে সূৰ্য্যা দেখি পাবা, চানচছেট দেখি পাবা ধুনীয়াকে। ত' সেইটো চাবলে বহুত মানুহ যায় তাৰপিছতে সেই আৰু মানে পুৰা মেঘে ঢাকি ঢাকে ন ধুনীয়া ফগি ফগি হৈ থাকে এতিয়াও। এনেও মানে ঠাণ্ডা মানে বেলেগ জেগাত গৰম যদিও মানে আইনজখ আইজনলখন মানে তোমাৰ কম্পেৰিটিভেলি ঠাণ্ডা হয়।
অ
সেইটো
উম
তেনেকে তুমি যাব পাৰা মই গ'লোঁ বহুতবাৰ গৈছোঁ মইতো ইভেন অ তাত থাকিছোও মানে তোমাৰ।
অ কিমান দিন?
দিন মানে মই বছৰে থাকিছো দিয়া। অ এবছৰ মানে থাকিলো নেকি তাতে বহুত ধুনীয়া। ঠাই আৰু মানে মোৰ প্ৰিয় ঠাইবোৰৰ ভিতৰত এখন প্ৰিয় ঠাই মানে বহুত ভাল পাওঁ মানে মই।
নৰ্থ ইষ্টাৰ জেগাবিলাক ধুনীয়াই হয়।
উম ধুনীয়া ধুনীয়া আৰু মইতো গৈয়ে থাকো ধৰা প্ৰত্যেক খ্ৰীষ্টমাছ এনেকুৱা মই যাওৱে বহুত মাতে মানে আৰু তাৰ লগৰ চগৰ বহুত বনি গ'ল পোৰা নতুন ফ্ৰেণ্ডো বহুত বনালো মই সিহঁতি মাতিয়ে থাকে মানে। ত গৈ থাকো তাত।
এনেই কামৰ কাৰণে গৈছিলা নে নে ফুৰাৰ কাৰণে
প্ৰথমটো ফুৰিবৰ কাৰণে গৈছিলোঁ প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া মই চাগে এনেকে এসপ্তাহমান থাকিলোঁ তাত গৈ তাৰপিছত তে মই কিবা কামৰ কাৰণে গলো ত' মই অকণমান মিউজিকৰ লগত জড়িত ত মই মানে সেনকা কামত গলো গৈ তাতে থাকিলো লগৰ ঘৰত থাকিলো তাৰপিছত থাকি মেলি আমি এনেকে ঘূৰিলো তাত সিহঁতে সিহঁতৰ জেগাবোৰ দেখালে বহুত ভাল লাগিলে আৰু মানে। এক্সপ্ল'ৰ কৰিব লাগে নতুন ভাষা শিকিব লাগে, নতুন খানা মানে তুমি যাব লাগে আৰু মানে বহুত বেলেগ এটা হেৰি পাব মানে এক্স- পিৰিয়েঞ্চ তুমি পাব মানে।
উম আছিলে আমাৰো প্লেন তুমজাং ট্ৰেক কিন যাব কিন্তু কেনচেল হৈ গ'ল।
তুমজাং তুমজাং মানে তোমাৰ হেৰি এইটো ডিমাহাচাও অ। ডিমাহাচাও ধুনীয়া বহুত ধুনীয়া ঠাই।
অ
অ তুমজাং ট্ৰেকিং চাগে তোমাৰ দুঘন্টামান লাগে নেকি কৰিবলে তুমজাং ট্ৰেকিং তুমজাং ট্ৰেকিং তোমাৰ
আছিলে ওৱান নাইট ষ্টেট তাৰপিছত বিছ দিনা ৰিটাৰ্ণ আছিলে।
উম
কিন্তু কেঞ্চেল এই চবৰে এইবোৰ পইচা নাই কোনোবাই এলাউ নকৰে পেৰেণ্টছ সেনেকুৱাই
এহ
মানে পেৰেণ্টছ এলাও নকৰাটো বেছি ডাঙৰ কাৰণ আছিলে পইচাটোতো আছে বাৰু সেইখিনি জগা চাবলে
উম যাব লাগিছিলে পলাই পলাই যাব লাগে মনে মনে গুচি যাব লাগে
এইতো বাৰু কি কম আৰু হুহো মোকতো কৰিছিলে এলাও বাকী কেইটাক হে
অ আচ্ছা এই বুদ্ধিটো দিবা সিহঁতি ব'লা আমি চবেই যাও এদিন এনেকে প্লান বনাই আমি টিকেট চিকেট কাটি ধুনীয়াকৈ গুচি যোৱা ফোন চুইচ অফ কৰি দিবা বেয়া বুদ্ধি হয় বাৰু বাট এটলিষ্ট মানে কিছুমান এনেকুৱা ক্ৰেজি কাম কৰিব লাগে মানে
অ
অ বাট
এ হেৰি টাইমতো গ'ল জুন এইটো জুন টাইমতটো বেষ্ট আছিলে এতিয়া ঠাণ্ডা দিনত ভাল হ'ব
উম একো নাই নাই ঠিকে আছে ঘৰৰ কথাও শুনিব লাগে ডাঙৰ মানুহৰ কথা নুশুনিল অ মানে বিপদত পৰে মানুহে ন ত' ঘৰৰ মানুহে যেতিয়া এলাই এলাউ কৰিব বা সেনেকুৱা এ তুমি গম পাবা যে মই এতিয়া মান কেবল হয় বা মই নিকে হে কৰিব পাৰো মানে এতিয়া বা তোমাৰ যিখিনি লগত আছে সবেই মানে সেলফ চাফিচিয়েণ্ট হৈ যায় ত' তেতিয়া যাও যোৱাটো মানে একো অসুবিধা নাই তেতিয়া ঘৰৰ মানুহো মনা নকৰিব ন
অঁ সেইটোৱে
হেতুয়ে এটা বয়স থাকে বা হেৰি থাকে সেইটো বসষ্টু হয় আৰু সেইবোৰে বাকী কি আছিলে আজি ভাত কিহেৰে খালে
হা
ভাত কিহেৰে খালা বুলো
কি আছিল দালি আছিল তাৰপিছত চয়াবিন আলু এনেকুৱা
চয়াবিন
অঁ চয়াবিন ননভেজ ননবেজ বোলে ভেজ
নন ভেজ মানে সেইটো হেৰি হে মানুহৰ কাৰণে নন ভেজে আৰু
ম
সেইটোৱে মানে মানুহে মাংস বুলি ভাবি সেইটোৱে খায় আৰু ন
অঁ সাদদি নাথাকা
অ অ চয়াবিনেই মাংস কিবা এটা হেৰি আছে নহয় টাইলক এটা আছে নহয় কিবা চয়াবিনেই মাংস এনেকে কিবা এটা আছে
অঁ অ
হয়নী আৰু ক
অ বাকী গুৱাহাটীত কেতিয়া আহিবা
গুৱাহাটী গুৱাহাটী